অ', বন্ধু কি খবৰ।
অ', ভাল- ভাল তোমাৰ কেনে খবৰ।
এ আছো আৰু দিয়া যেনেতেনে।
অ', তোমাৰ মাতটো সৰুকে আহিছে অকণ ওচৰত লোৱাছোন মোবাইলটো।
অ', শুনিছা।
অ', শুনিছো-শুনিছো, অলপমান চাউণ্ডটো কমত কমকে আহিছে তোমাৰ।
অ', শুনিছা।
অ', শুনিছো পিছে কি কৰি আছা।
এয়া তোমাৰ এইয়া মই দোকানৰ আগফালে বহি আছো।
অ', পিছে চাহ তাহ খালা নাই।
খালো- খালো, চাহ তোমাৰ খালো ভোজ খাব গৈছিলো মানে আজি।
হা- হা।
অ', আজি বোলো এই বজাৰত গৈছিলো তোমাৰ এ বজাৰত মানে বজাৰ আছিল যে বজাৰলে গ'লো।
অ', গাহৰি মাংস আনিলা।
অ', গাহৰি কাটিলো তোমাৰ, কালি যে ফোন কৰিছিলো আজি তুমি নাহিলা আৰু।
নাই মোৰ মানে কি এ লগৰ কেইটা মানে ভোজ খাব লগ ধৰি দিলে মানে পতককে।
অ'।
মানে মানে পটককে মানে ইহঁতে ক'লে যাওঁ ব'ল। তই ক'ত আছ মই কৈছোঁ ঘৰত আছোঁ বুলি ক'লো, যাওঁ ব'ল ভোজ এ ভুজ এটা খাওঁগৈ। আহি গ'ল আমাৰ ঘৰলে, তাৰপিছত পইচা চইচা গোটাই মেলি মাং আনিলো ভোজে খাই দিলোঁ মানে ব্ৰইলাৰ নাখায় গাহৰি নাখালে মানে, অকল ব্ৰইলাৰ দি ভোজ এতিয়াই অলপ আগতে আহিছোহে মানে তাৰপৰা।
অ', ভালে কৰিলা, মই তোমাৰ ভাবিছো আহিবা নেকি মাংস ভাল মাংস মই ৰাখি দিছিলো, অ', কাইলে আহিব পাৰা, কাইলে যদি খাবা।
কাইলে দেখোন ব বজাৰ বহিব জানো কাইলে।
অ, কাইলে মোৰ আকৌ এখন বজাৰ আছে এইফালে তোমাৰ। আছে কাইলে বজাৰ এখন।
অ', হ'ব দিয়া মই কাইলে যাম দিয়া। আনিমগৈ অকণ খাম গাহৰি মাংস।
অ, যদি কোৱা আহিবা কাইলৈও কাটিম তোমাৰ, আজি এইয়া বজাৰৰ পা ভাগৰে-জোগৰে আহি গোটেই মানে তোমাৰ গা-পা ধুই মেলি এইমাত্ৰ বহিছো দোকানৰ চাঙত মানে।
অ, অ। মইও অকণ আগত আহি পাইছোৱে মানে এতিয়া, আহি পেলাই এই কণ তেলডিপুত তেল ভৰাই দিলোগৈ। গাড়ীখনত-গাড়ীখনত তেল নাছিল মানে।
কাৰ লগত গৈছিলা, অকলে?
লগৰ এই লগৰ এটা গৈছিলো, মই ঘৰৰ ওচৰৰ লগৰ তাকে তাল তাকে লৈ গ'লো।
অ।
এ তেলটো ভৰাইলোগৈ, তেল নাছিলে। তেলটো ভৰাই মেলি এতিয়া অকণ আহিছোঁ, অ ওলাই আহিছোঁ।
অ, লগৰটো কেনেকুৱা ভালেই নে? অ, লগৰটো ভাল নে বোলো?
মাতটো অহা নাই।
অ, লগৰটো কেনেকুৱা, ভালনে বোলো?
ভালেই, ভালেই।
ল'ৰাটো ভাল আছে মানে ন?
উম-উম-উম, ঠিকে আছে।
অ, পিছে তাৰ নামটো কি? পাহৰিলোঁ নহয়।
তাৰ নাম বিলু আলী।
অ, বিলু আলী নেকি?
অ-অ-অ।
মুছলিম ল'ৰা।
মুছলিম ল'ৰা, অ।
অ। ত ব্যৱহাৰ পাতি চাগে
ভাল ব্যৱহাৰ-পাতি ভাল, ই ইমানো বেয়া নহয় বাৰু। মাজে-মাজে বাঁহ দিয়ে বাৰু, কেতিয়াবা- কেতিয়াবা। তেওঁ ভালেই আৰু।
এ আজি-কালি বাঁহ দিলে বেয়া লাগে মানে অ।
সেইটোৱে, আজি আৰু কি ক'বা, আজি মনটো বেয়া লাগিল বহুত। গাত লাগিল কথা কেটামান।
অ, কি বা?
হে? হে?
অ, কি বা কি কথা কাৰণে গাত লাগিল বা?
কিবা-কিবি এনেকে লাগিলে, কিবা-কিবি এনেকে বেছি লগা নাই। এনেকা কাজিয়া-চাজিয়া নহয় মানে এনেকে কিবা কথা এটাতে গাত মোৰ মানে গাত লাগি গ'ল, সেইকাৰণে মানে ভাল লগা নাই আৰু মনটো। এইকাৰণে ওলাই আহিছোঁ অকণ।
উম, ভালে কৰিলা। এইয়া লগৰবোৰৰ য'ত বেয়া পোৱা পুই হয়, মানে লগৰ তোমাৰ পাতিব লাগে যাতে এনি টাইম থকা এনেকুৱা-এনেকুৱা এনি টাইম লগতে থকা, এনেকুৱা লগৰ নহয় যাতে। অলপ ৰাখিব লাগে তোমাৰ চিনাকিটো, বঢ়াব লাগে তাৰপিছত চিনাকিটো অলপ বঢ়াব লাগে, ফিল্ডখন অকণ ডাঙৰ কৰিব লাগে। সেইয়াই আৰু এনি টাইম থাকিলে মানে কেতিয়াবা কিবা এটাত বেয়া পোৱা পোই হৈ যায়, মানে সৰু কথাত।
উম, সেইটো হয় বাৰু।
উম। মইয়ো তোমাৰ পিছে এতিয়া অকলেই এইয়া বজাৰ- চজাৰ কৰি ফুৰাওঁ, অকলেই বিজনেছত লাগি আছো। লগৰ লগত কিমান ঘূৰিবা, ঘূৰি একো নোপোৱা, খালি উৎপাত কৰাহে হ'ব।
সেইটোৱে মানে লগৰ লগত ঘূৰি একো নোপোৱা। কিছুমান টাইমত লগৰ দৰকাৰ হয়, কিছুমান টাইমত লগৰ দৰকাৰো নহয়। মানে এনে কা হৈ যায় মানে অ।
মোৰ এনেকুৱা লগৰ আছে তোমাৰ বিপদত সহায় কৰা মানে মই কৈছো ভাই চা এনেকুৱা লগত দেখুৱা অ।
সেইটো
মই তোমাৰ সিনতক এতিয়া ফোন কৰিলে এতিয়াই আহি যাব মানে এনেকুৱা লগৰ মানে।
উ হু?
মই যদি তোমাৰ এতিয়াই ফোন কৰো মই বজাৰত বহি আছো বুলি, কিবা এটা হ'ল বুলি, আহ বুলি ক'লে ইত এতিয়াই আহি যাব, এনেকুৱা লগৰ মানে।
অ, সেইটোৱে না। আজি মানে কথা কেটামান বেয়া লাগিল মানে, কি জানা এতিয়া মানে কি ক'বা আৰু ক'ব নোৱাৰি আৰু এনেকে। ত ওচৰত লগ পালে মই কম দে কেতিয়াবা।
অ, অ, অ। এতিয়া মই তোমাৰ গাড়ী এখন উলিয়াম বুলি ভাবি আছো নহয়।
হা? হা?
এ গাড়ী এখন উলিয়াম বুলি ভাবি আছো তাকে মানে।
অ কি গাড়ী উলিয়াবা?
মই এনেকুৱা নৰ্মেলে দিজাৰ চিজাৰ এখন উলিয়াম নেকি।
ঠিকে আছে, ঠিকে আছে। গাড়ী ৰেণ্টত আনিবা নেকে নে কিনিবা?
কিনিম বুলিয়ে ভাবিছোঁ। ৰেন্টত আনি কিমাননো চলাবা।
সেইটোৱে পইচা বহুত যায়। এইকাৰণে কিনি আনা পইচা কেইটামান গোটাই পেলাই।
উম একেবাৰতে তোমাৰ কিনি আনিম।
অ।
মানে কিছুমান কথাত বেয়া লাগে মানে লগৰ এই লগৰবিলাকে চবে গাড়ী-চাড়ী লৈ ফুৰে ন একদম।
সেইটোৱে কি ক'বা আৰু ঘূৰি ফুৰে আমাৰো কেতিয়াবা বেয়াও লাগে। নিজৰ তাত নাথাকিলে আৰু সেইটো ক' বেলেগক কৈ লাভ নাই আৰু বুইছা।
উ-উ।
নিজৰ তাত এখন হ'লে টেনচন নাই তেতিয়া।
এ তোমাৰ লাগেও কেতিয়াবা দেখাব দিয়ে আৰু দুটা মইও উলিয়াই যাব পাৰিম না।
হা, হা?
অ কেতিয়াবা এনেকে তোক নিনিও বুলি ক'লে তেতিয়া মও উলিয়াই পেলাই গাড়ীখনত যাব পাৰিম, তোৱে গাড়ী অকলে আছে নেকি মও যাম।
হেইটোৱে না হেইটো কথাই। কিছুমান ক্ষেত্ৰত বেয়া লাগে আৰু লগৰখিনি বাই কাৰত ঘূৰে। আমি এনেকেয়ে থাকিব লাগে, ধৰ বেয়া লাগে। জেগাটো ইমানটো বেয়া নালাগে এনেকুৱা হয় আৰু।
সেইকাৰণে নিজে কষ্ট কৰা, নিজে এখন লোৱা। কোনে একো ক'ব নোৱাৰে।
হা, হা?
অ নিজে চেষ্টা কৰা। নিজে এখন ল'লে কোনো একো ক'বলো নাই।
অ সেইটোৱে না। পিছে চাহ-তাহ খালা নাই?
খালো, খালো। তুমি?
মই এই খাই আহিছো ৰখা, অকন ওলাই আহিছো খোজ কাঢ়ি।
অ।
উম।
তে মাহঁতৰ খবৰ-খাতি ভালেই?
ভাল, ভাল, ভাল। তোমালোকৰ?
ভাল, ভাল।
উম, উম, উম। অ ঠিকে চলি আছে আৰু কি ক'বা। খেতি খেতি খেতি-বাতি কেনেকা চলিছে?
খেতি-বাতি ভালে চলি আছে। খেতি কৰি আছো, আজি ইষ্টপ আকৌ কাইলৈ পা খেতি কৰিব। দেউতাহঁত যাব। মইটো বজাৰ যাম। কেইদিন বজাৰ নাযাওঁ, তোমাৰ? সেইকেইদিন অকন লাগি-ভাগি দিম। উম কি কৈছা?
আমাৰো ঠিকে চলি আছে বাৰু খেতি-বাতি। এ এই বৰষুণ এজাক দিয়ে, ৰ'দ দিয়ে এনেকা হৈ থাকে আকৌ মানে কি ক পানীও নৰখে।
উম আমাৰ পানী বাঢ়ি গল মানে তোমাৰ।
উ, উ আমাৰ ফালে পানী বাঢ়েও, কমেও এনেকা হৈ থাকে।
তু-তুমি পিছে এতিয়া ক'ত আছা?
মই এপাক এই চাৰিআলি ফালে ওলাই আহিছো, আমাৰ চাৰিমুখীয়া ফালে। খোজকাঢ়িবলে আহিছো কি ক'বা।
অ, এই অকন খোজকাঢ়িব লাগে দিয়াচোন। কিমান বাইক লৈ লৈ ঘূৰি ফুৰিবানো। উম, সেইকাৰণে তোমাক লাগে বাইক-চাইক এখন। অ' সেইকাৰণে অলপ খোজোও খোজ কাঢ়িব লাগে।
উম, অকন খোজকাঢ়ি ওলাই আহিছো।
অ।
এতিয়া তুমি ক'ত আছা?
এ আমাৰ দোক দোকানখনতে আছো, চাঙতে অকন বহিছো। তোমাৰ গাতো ভাল লগা নাই ইমান। তোমাৰ এইয়া মাংস কাটি কাটি হাত-চাত বিষাই যায়। বজাৰত যি হুলস্থূল তোমাৰ আৰু যি আজি আজি বাৰুতে ইমান গৰম নাই বাৰুতে।
উ হু?
অ' বজাৰত বোলো যি হুলস্থূল বোলে, ইমান মানুহৰ মাজত মানে কিবা লাগি যায়
এইটোৱে, বহুত গৰম দিয়ে বজাৰত কি ক'বা আৰু মানুহ ভিৰ হয়, ৰ'দো দিয়ে।
এই সপ্তাহ আজি বাৰুতে ইমান গৰম নাই। যোৱা সপ্তাহ বহুত গৰম আছিলে।
উম-উম।
ত্ৰিপাল-শ্ৰিপাল পাৰি লোৱা হয়। তা ত্ৰিপাল পাৰিলে কি হ'ব? ত্ৰিপালৰ গৰম ভাৱটো তলত পৰি যায় না।
হা হা?
এ ত্ৰিপাল পাৰিলে বোলো কি হ'ব ত্ৰিপালৰ গৰম ভাৱটো পৰি যায় না।
উম, এইটো হয় বাৰু।
উম। তাৰপিছত তুমি বিজনেচ-চিজনেছ আৰম্ভ কৰা নাই নেকি?
বিজনেচ মই কৰিম বুলি ভাবি আছোহে মানে। বৰ্তমান কৰা নাই, মানে কৰিম বুলি ভাবি আছো আৰু। বিজনেছ মানে কি আৰু এনেকা ফাৰ্ম-চাৰ্ম খুলিম বুলি ভাবিছো মানে।
খোলা খোলা, এনে এ এনেই থাকি লাভ নাই।
এ সেইটোৱে সেইটোৱে। এই জীৱনটোত মানে এনেই থাকি লাভ নাই। কিবা এটা কৰি খাবই লাগিব।
উম। এতিয়া কৰিলে তোমাৰ দুটকা, তিন টকা এটা বেছিকৈ আগলে আগবাঢ়িব না। তুমি যদি অকমান পিছতকৈ কৰা তেতিয়া লেট হৈ যাবা।
সেইটো হয় বাৰু।
সেইকাৰণে এতিয়া পাই কষ্ট কৰা। এতিয়া পা বা অলপ কম বছৰতে ফল পাবা।
উম, উম, উম। কি ক'বা আৰু এতিয়া এইটো এই জীৱনটোত আৰু কিবা এটা কৰি হ'লে খাব লাগিব আৰু।
কিন্তু কিবা এটাটো কৰি খাব লাগিবই ভাই।
উম, এয়া মা- দেতাকো চাব লাগিব না পিছলে।
উম। হয় হাজিৰা কৰি নহয় কিবা এটা কৰি হলেওটো খাব, চলিব
উম, সেইটো হয় বাৰু। কিবা এটা কৰি হ'লেও চলিব লাগিব আৰু। পিছে ক'তো প্লেন-শ্লেন ওলোৱা নাই নেকি ফুৰিব যোৱা?
এ, নাই সেয়া মই এনেকুৱা সেইবিলাক মোৰ যাবলে মন নাই তোমাৰ।
অ, অ, অ। আমাৰ যোৱা প্লেন আছে বাৰু। এতিয়া নহয় আ এই ছেপ্টেম্বৰ, অক্টোবৰ মানতহে যাম মানে।
উম।
তে ফুৰিব যাম এপাক এনেই।
উম। তোমাৰ এনেই ফাল্টু মানে এইয়া ঘূৰিব যোৱা এনেকুৱা কৰছ পাতি কৰাতকে মানে তোমাৰ গাড়ী লোৱা ধান্দা মাৰি আছো মানে গাড়ী এখন গোটাম বুলি ভাবি আছো। সেইকাৰণে এইবিলাক
তাকে কেতিয়াবা আমনি লাগে, ভালো লাগে। মানে কি আও অকণ যাবলে মনো যায় ন। সেইকাৰণে যাবলে
মনটোতো যায়। চোৱা এতিয়া তুমি সেয়া পইচা ইমান খৰচ কৰাতকৈ তোমাৰ গাড়ীখনৰ পইচাটো তেতিয়াহ'লে কিবা কামত আহিব। তাতকে দুদিন তিনদিনৰ সোনকালে আহিব গাড়ীখন।
উম এইটো হয় বাৰু।
সেইকাৰণে মানে তোমাৰ এইবিলাক মই ইমান মাথা মৰা নাই মানে। পিছত লোৱা ক'ত যাম বছৰটো বহুত আছে। ঘূৰা দিনটো কিমান তোমাৰ বহুত
উম, সেইটো হয় বাৰু।
অ, এতিয়া নিজৰ গাড়ীখন লৈ গ'লে তাত এতিয়া তোমাৰ দছ দিন, পোন্ধৰ দিন থাকিব পাৰিম কোনো কথা নাই।
উম।
ভৰাই দিলে সেইয়া মানে তোমাৰ চিন্তা নাই ন নিজৰ গাড়ী। উম, এতিয়া লোক গাড়ীত ভালকে জেগা ফুৰিব পাবা। সি ক'ব এ নাই নাই ইমান দূৰ মই নাযাওঁ। ভয়ো কৰিব। তোমাক আগত পত্ৰৰ কথা ক'ব। আজি-কালি জানাই লগৰবিলাক কেনেকুৱা নিজৰ গাড়ী তাৰ নিজৰ গাড়ীত তাৰ বেলেগৰ গাড়ীত যোৱা মানে কি তাৰ নিজৰ গাড়ী সি ক'বই তোমাৰ উগজাচি নকয়। এ এইটো ৰাস্তাত নাযাও, এইটো ৰাস্তাত নাযাও। ইমান ন জেগাটো বেয়া নিজৰ নিজৰ নিজৰ গাড়ী হ'লে এ
লৌৰে ইমান টা চিন্তা নাই বাৰু।
এ বাদ দে ফুটিলে ফুটিব। নিজে বনাই লম কিচ কোৱা। অ এনেই এনেকুৱা।
নিজৰ গাড়ীখন হ'লে ভাল আৰু মানে কি জানা এই যে এইখন
থকাতকৈ নিজৰ এখন থাকিলে বহুত ভাল মানে।
সেইটোৱে সেইটো কথা। সেইটোৱে তুমি ঠিকে কৈছা। নিজৰ গাড়ীখন থাকিলে ভাল মানে ইমান এটা টেনচন নাই। এ বেলেগ এখন তুমি খু-খুচৰি থাকিব লাগে। ক'বাত যাওঁ বল সেই যাম ৰহ নিজ সি নিজৰ টাইম ওললে যাব পাৰিব হয় নে নহয়?
অ', অ', তাতো গ'লোও তুমি তেল চেল ভৰাই দিব লাগিব।
তোমাৰ-তোমাৰ যদি নিজৰ গাড়ীখন থাকে ধৰ, এতিয়া তুমি নিজে কিবা এটা কৰিলৈ যাব পাৰিবা হয় নে নহয়? কাৰোবাৰ লগত গৈ। তে পেলাই বলেগ এখন তুমি খুজি থাকিলে বহু টান পাব ন ইও কামোৰ পাই থাকিব ইমান টা ই বৰ কামৰি থাকে দেই গাড়ীখনৰ কাৰণে।
তুমি নিজৰ মন গ'ল কাকো লগ নাপালোঁ এই অকলে জাম থ বাদ দে।
উম সেইটোয়ে কথা।
সেইকাৰণে মানে তোমাৰ কি কবা আজিকালি লগৰ বিলাকো মানে আৰু
উম, সেইটো কি কবা আৰু নিজৰ গড়ী এখন থাকিলে বহুত ভাল আৰু
উম।
পিছে তোমাৰ বিজনেচটো কেনেকা চলি আছে?
এয়া ঠিকে বজাৰত চলি আছে ঠিকে ঠিক ঠাক আকৌ ঘৰতো মই গাহৰি ফাৰ্ম খুলিছোঁ।
মানে তোমাৰ মোৰ নাই বুলি ক'লে মাহেকত চল্লিশ পঞ্চাশ হাজাৰ টকা ইমান এটা মানে গোট খাই যায় মানে তোমাৰ।
ঠিকে আছে ঠিকে আছে চলি থাকিলে হ'ল এনেকে।
উম। তোমাৰ ঘৰৰ এতিয়া দেতা মাহতক ইমান চলাব-চলাব এইবাৰ এইবিলাক পইচা মানে তোমাৰ গোটাই ৰাখিব দিছোঁ। ঘৰ চৰ ময়ে চলাওঁ এতিয়া।
উম সেইটো হয় বাৰু, চলাবই লাগিব ন? ডাঙৰ হৈছে যেতিয়া কৰিবই লাগিব কাম।
আজি তোমাৰ বিশ বছৰৰ পৰা এতিয়া তোমাৰ বাইশ নে তেইশ বছৰ হল। তিনি বাইশ তেইশ বছৰ হল তিনি বছৰ তোমাৰ ঘৰৰ এভৃথিং চব মইয়ে। মইয় চলাইছোঁ মানে তো কেতিয়াবা-কেতিয়াবা মায়ে মনত পৰিলে তেলতটো আনে কা চাউল কিবা এনেকুৱা বেগ এটা আনিলে, ঘৰু এনেকুৱা সৰু সুৰা আনে।
উম সেইটো হয় বাৰু।
মানে ক'ব গ'লে মই আৰু হস্পিটেল ত কিবা এটা বেমাৰ হল দেউতাহঁত মাহঁত ময়ে নিবলগীয়া হয়।
সেইটোয়ে তুমি এতিয়া ডাঙৰ হৈছা নিবই লাগিব এতিয়া চাবই লাগিব। তোমাক যেনেকে সৰুৰ পৰা তোমাক যেনেকা সৰুৰ পৰা চাই ডাঙৰ দীঘল কৰিছে এতিয়া তুমি তু চাবই লাগিব ন এতিয়া?
এতিয়া দেতা মা হঁতে কিমান বিশ ত্ৰিশ বছৰ থাকিব, সেইকেইদিন মই চলাই দিওঁ ধুনীয়াকৈ কি কোৱা?
উম, সেইটো হয় বাৰু ঠিকেই কৈছা।
উম, এতিয়া মোক এক বছৰৰ পৰা বিশ বছৰলৈকে এতিয়া মোক তোমাক খোৱাই